হেল্ল, অহ শুনিছা নে
অ শুনিছো, তই শুনিছ নাই?
অঁ শুনিছো, অথনি যে কৰিছিলো সেইটো একো নুশুনিলো।
অঁ তাকে জানো পাই নেটৱৰ্কতটো বেয়া নেকি।
তাকে নেটৱৰ্কটোৱে বেয়া চাগে, এনেই ফোনৰ নেটৱৰ্কটো ঠিকে আছে কিন্তু এপটোৰ নেটৱৰ্কহে বেয়া নেকি কিবা?
অঁ হ'ব পাৰে দেই তেনেকুৱা, বাকী কেনেকুৱা তোৰ খা খবৰ?
ভালেই ভালেই টো ভাগ?
মো এই ভালেই বাৰু দেই এই মাত্ৰ পথাৰৰ পা আহিছো। তোক যে কৈছিলো মই কঠিয়াৰ কথা। কঠীয়া আনিবলে এতিয়া আকৌ মানুহ আহিছে নহয়।
হয় নি?
অঁ তাপা টো সেই বৰ পথাৰ পা আহিছে মানুহ এজন কঠীয়া লাগে।
অঁ'
ভালেই পালোঁ তাপা মোবোলো অঁ দেখুৱাই থৈ আহিছো তাকে।
অঁ ধেইজে নিজে তুলি নিব নে কি কঠীয়া?
অঁ সিহতে নিজে তুলি নিব মানে সি হাজিৰা লগাব আও নিজে নুতলে ঠিক-
অঁ অঁ কেইটকা কি কিমানকে দিছনো?
টো হেৰীয়া আমাৰ এইকণ বঙালী ল'ৰাটোক সুধিছিলো কিমানকে নো দিব লাগে মানে- আমিতো কঠীয়া বেছি পোৱা নাই।
উম উম'
সি কৈছে পঁচিশ টকাকে বুলি ক'ব তাৰপিছত আপোনাৰ বিছ টকামান সেহেতে ক'ব নহয় হ'ব বুলি কৈ থৈ দিব।
অঁ অঁ'
তেনেকে কৈছো বাৰু।
অঁ অঁ'
এই ৰাম আজি- কালি বহুত দাম গম পাইছনে নাই এতিয়া আমি কওঁতে পঁচিশ টকা কওঁতে গম পাইছো নিজৰে মো- যেন বেছি হৈছে নেকি। আৰু ইফালে চব মানুহে তেনেকেই লৈছে আক।
অঁ সে আও আমাও বেচিছিলে নহয় এবাৰ কাক বেচিছিলে জানো? তেতিয়া মই আমা সিমান মানকে লৈছিলে নেকি।
অঁ আকৌতো আজিকালি তুলি দিয়াও এ আশী কঠীয়া পঁচিছ টকাকে লয় নহয় তোলাকেইটায়ো।
অঁ আমাৰ পাপাই এই আকবাৰ তুলিছিলে এই বত্তাহত তুলিছিলে তেতিয়া- কিমান পাইছিলে দেই দুহেজা মানেই পাইছিলে নেকি।
অঁ অঁ' সেই তেনেকুৱা মানে।
অঁ অঁ তাকে ময়ো আজি ৰুবলে গৈছিলো ৰাতিপুৱা।
অঁ'
তাপা ৰাতিপুৱা সেই এ অকলে ৰুলো কাৰণে এডৰাহে হল।
অঁ অকলে ৰুইছ।
অকলে ৰুইছো এই ভন্টি ৰুবলে তাইৰ ভাগ অনলাইন ক্লাছ চলি আছে যে।
অঁ কোনে কৈছে আমাৰ এই আগৰজন চাগে নে।
অঁহ সে তেওঁ কৰিছে তাৰ পিছত আকৌ এই পাপাই যেনিবা কঠীয়া তুলি আছে তোৰ- তাপা ভাইটি অকমান গৈ মেলি এনেই ওপৰে ওপৰে লাগি আছে আও। মা নোৱাৰি যে যাবলে।
অঁ এই ঠিকে আছে বাৰু দেই।
উম' উম' তাকে আৰু নহয় ভাগৰ নালাগে মানে কিন্তু তথাপিও মানে লগত এটামান যদি কথা পাতি থাকিবলে পায় নহয় তেত- তিয়া মানে আমনি নালাগে আও।
হয় অ সেইটো এ মানে তো কি আৰু নহ'লে অকলে অকলে গোটেই মানে আমনি লাগে হয় নহয়
উম সেইটো হয় কিন্তু তই চাবিছোন মাটি ৰুই থাকোতে তোৰ পিছফালে চাবানে যদি মানে কিমান ৰুইছ চাবলৈ হ'লে একো ভাল লাগি যায় মানে কিন্তু তই পিছফালে যেতিয়া গোটেই এডৰা দেখি মানে গোটেই দেখি কিবি ন তেতিয়া কিন্তু মাথাটো ঘূৰাই যায় মো আজি তেনেকুৱা হৈছিলে মানে
অ আকৌ যে ৰুবলে ইমানখিনি আছে বুলি
অ অ কিন্তু সেইটো চাব নালাগে আকৌ আচলতে
অ হয় সেইটোয়ে হেইয়া এইবাৰ আমাৰ মাটি ৰুওতে ঠগিলে আকৌ হা জীয়া লগাইছিলে নহয় তোৰ মানে এ মানে মিয়া খিনিয়ে হাজিয়ালে আনিছিলে মানুহ
অ
তাৰপিছত তোৰ এই বহুত সেৰেঙা সেৰেঙাকে ৰুলে
অ
তাৰপিছত তোৰ ধেৰ কঠীয়া বাঢ়ি গল মানে তোৰ বহুত সেৰেঙা কে ৰুলে মানে মো আ দেখিয়ে বেয়া লাগি গৈছে
অ অ আজি আমাৰ ইয়াতো কোনোবা সেই ৰুৱনী দুজনী মানে তেনেকে ৰুইছিলে নেকি তাৰ পিছত আমাৰ বৌয়ে গৈ মেলি কলেগে মানে ইমান হেৰিকে সেৰেঙাকে ৰুইছে
অ তাকে সেহঁতে সোনকালে খতম হ'বলৈ নে কিয়ে নে জানো পাই
সেইটোৱে সোনকালে খতম হবলৈটো তেনেকুৱা কৰিব
উম কিন্তু হাজিৰা হে সাঁত' দুনিমান আৰু এদিন বেছিকে হাজিৰা কৰিলে পইচাটো সেতেই পাব
উম সেইটো হয় বাঅ তহঁতক কি কিমানকে লৈছে পইচা?
ইমান নাজানো দেই এতিয়া সেহেতেহে লগাইছে আমি পইচা দিব নালাগে নহয় আদি কোৱা খিনিয়েহে আওতো কটোতেও সাহঁা তেই কাটিব লাগিব নিয়ম এনেকোৱা আমি এতিয়া আধিকে এতিয়া হেৰি কওতে হাল বাবলে পঁচিছশ টকা দিবলগীয়া হৈছে আজি যদিও
অ অ অ কিন্তু মানে তহঁতৰ হেৰি হব এইটো ইমানকে মানে নালাগিব কাৰণ কেলে তহঁত মিয়া মানুহবোৰে গৈছ ছে মিয়া মানুহবোঅ মিতি-গুটুম গালে এগাল নহয় জানো
উম নহয় হ'বলা এতিয়া এই ই এতিয়া হাজিয়া হে আনিছে ইয়াক মই খবৰ লবলৈ অহাও মাই দেখোন ইয়ক ক'লেহে মানুহটোক দেখোন
হয়নি
উম এই কেইদিনমানৰ আগত তোক ঘৈণীয়েকজনীক লৈ আহিছিলে
অ
তাপা গ'লগে আকৌৰ আকৌ ঘৈণীয়েকজনীক থৈ আহিলেগে মানে
অ অ
নাজানো আও এ গ লিং লিং- লাং লাং আঅ নকবি আৰৱ এই এহেতৰ কথা
এই আমাৰ ইয়াত আকৌ যিখিনিয়ে কৈছে ভালকে কয় দে গোটেই দিনটো লাগে বুলি ক'লেও বেয়া নহয়
অ আমাৰটো যোৱা বছৰ যোনকেইজনে কৰিছিলে মিয়াই কৰিছিলে কিন্তু বৰ আতুম টোকাৰিকে কৰিছিলে খেতিটো এইবছৰ ইয়াৰ বৰ এটা পচন্দ হোৱা নাই ইাৰ কাম বোৰ দেখি
অ অ আমাৰ বাৰ এইখিনি দেৰিয়াই স অ
ত যোৱা বছৰ মানে যোন কেইটাই কৰিছিলে সিহঁতক আমি তেতিয়া কৈছিলোঁ ন অহা বছৰ লো কৰিব লাগিব বুলি তেতিয়া ইতে মানে থকা কথা কলে যে আমাৰ থাকিবলৈ অসুবিধা আপোনালোকে থকা ব্যয়ৱস্থাটো কৰি দিলে কৰিব আমাৰ এতিয়া ৰাখিবলে সসুবিধা ঘৰৰ ওচৰত ৰাখিবলৈ জেগাও নাই আৰু দিবলৈও মন নাই সঁচা কথা হব হল উম তাৰপিছতে আমি সকে সাইহঁতক ফোন নকৰিলোৱঁ ইবাৰ কিন্তু সেহঁতে তাৰ পিছতো খবৰ লৈছিলে থকা জেগা দিব নালাগে আমি যাম আৰু বুলি
অ দাবা
এ আমি আকৌ তেতিয়ালৈ দি দিলো যে
অ অ
এনে আগতীয়াকে যদি সিহঁতে খবৰ কৰিলেহেতেন তেতিয়া সিহঁতকে দিলোহেতেন বৰ ভাল আছিলে মানে মানুহ ঘৰ
উম উম হেল্ল' শুনিছ নাই